কি কৰি আ
মই আছোঁ ৰ'বা এনে মই মানে মানে ভাত খালোঁ অলপ আগত ভাত খাই উঠি এতিয়া অলপমান মানে এই যে এনেই খোজকাঢ়ি আছোঁ। শুম আৰু অলপমান পাছত। তুমি কি কৰি আছা?
মই নিউজটোকে লগাই চাই আছো অলপমান হেৰি বানপানী এইবিলাক কিবা কিবি সেইবিলাক চালো।
হয় হয় মানে তোমাৰ লগত আজি এটা বিষয় তোৰ ওপৰত অকণমান আলোচনা কৰিম ভাবিলোঁ এই মানে মোবাইল ফোনৰ বিষ হয় আজ মানে আজি মই হঠাৎ উমহু হু মানে মন কৰিলো আজিকালি দেখোন সৰু ল'ৰা-ছোৱালীৰ পৰা একেবাৰে বুঢ়া বয়োজ্যেষ্ঠ। সকলোৰে হাতে হাতে মানে মোবাইল ফোন আগতে দেখা পোৱা যায় গতিকে আজিকালি মোবাইল ফোন ব্যৱহাৰ নকৰা মানুহটো হয়তো বহুত কমেই আছে। কি কোৱা তুমি?
একদম তুমি উচিত কথাই কৈছা তোমাৰ কথাটোত মইয়ো একমত। মোবাইল ফোনটো মানে যেতিয়াৰ পৰা ওলালে তেতিয়াৰ পৰা মানে এ মানে কি বুলি তোমাক কম মানে ভাষা নাই। সকলোৱে মানে হাত তে হাতে ৰিক্সা অলাৰ পৰা ঠেলা অলাৰ পৰা মানে কাবাৰী অলাৰ পৰা ধৰি সকলোৱে লয় বুঢ়া, লৰা আহ্ বাচ্চা সিস সকলোৰে হাতে হাতে মানে তুমি অকল মোবাইলটোহে দেখিবা আৰু আজিকালি মানে বেলেগ হেৰি নাই আৰু আৰু মোবাইলটোৰ বাদে সিহঁতে বেলেগ চিনি নাপায় আৰু মোবাইল ফোনটোহে মানে অ অ সকলোৰে হাতে হাতে তুমি দেখিবা।
তুমি ঠিক কথাই কৈছা কিন্তু মই ভাবো। আগতে আগৰ দিনত যদি মানে যোগাযোগৰ মাধ্যম কেৱলেতো চিঠিয়েই আছিল। বা চিঠিৰ যুগৰ কথাৰ সময় তুমি অকমান কোৱাচোন মানে চিঠিৰ দিনৰ কথা বা তুমি চিঠি লিখিছিলা নে কেনেকুৱা কি ব্যৱস্থা আছিল অকমান কোৱাচোন।
তুমি খুব সুন্দৰ কথা এটা মানে মনত পেলাই দিলা। আগৰ দিনলে মানে একদম মনটো গুচি গৈছেগে আৰু আগতে আমি চিঠি লিখিছিলোঁ। আ আমাৰ দিনততো মোবাইল ফোন সেনেকে ওলোৱা নাছিলে। আ আ তেতিয়া আমি মানে চিঠি আদান-প্ৰদান কৰি আছিলো আৰু আ কেতিয়া মানে চিঠি খন মানে বন্ধু জনলৈ পঠালো বন্ধু জনে কেত এতিয়া মানে আহি আমাক আকৌ উত্তৰটো দিব এনেকুৱা মানে আমি আগৰ আগত তে আগ্ৰহে মানে চিঠিৰ কাৰণে ৰখি আছিলোঁ কিন্তু উম এটা কথা চাব গলে আগতে আমি ধৰা চিঠি এখন দিলে এসপ্তাহ পোন্ধৰ দিন ৰো ৰখিব লাগিছিলে। উত্তৰ কাৰণে আজিকালি মোবাইল ফোন টো ওলোৱা কাৰণে মানে বহুত তে বহুতেই মানে একদম ভাল হৈছে আৰু। সুবিধাটো হৈছে মোবাইল ফোনটো হোৱা কাৰণে। কিন্তু এতিয়া মোবাইল ফোনটো ব্যৱহাৰ কৰিব জানিলে এতিয়া ধৰা তোমাৰ দুটা দিশ আছে এটা ভাল এটা বেয়া ভাল দিশটো ললেতো ভালে। সেইটো কাৰণে যিমান দূৰ- দূৰণিত মানে ধৰা নাথাকা কিয় খব -খবৰ এটা মানে তোমাৰ মিনিটতে ছেকেণ্ডতে মানে পঠাব পাৰি আগতে চিঠি চিঠিৰ যুগ থাকোতে চিঠিৰ যুগতো এটা বেলেগ মাদকতা এতিয়া মবাইল ফোনটো আহিলে মবাইল ফোনটো এটা বেলেগ হেৰি আৰু
হয় একেবাৰে তুমি ধুনীয়া কথা কৈছা সঠিক কথাকে কৈছা তুমি। মানে চিঠিৰ দিনৰ যি মাদকতা সেয়া হয়তো আজিৰ প্ৰজন্মই মানে উপলব্ধি কৰিব নোৱাৰিব। আমাৰ মানে চিঠি এক এনেকুৱা এক আপুৰুগীয়া সম্পদ আছিল চিঠি এখনৰ বাবে মানে মাহ -মাহ দিন ধৰি ৰখি অপেক্ষা কৰি এই থকা হৈছিল গতিকে মানে তাৰে যি মান সুকীয়া মাদকতা সেইটো আৰু মানে আন ক'তো পোৱা নাযাব। চিঠিৰ মানে চিঠিৰ যিহেতু তেতিয়াৰ সেই তাহানিৰ দিনৰ যোগাযোগৰ মাধ্যম কেৱল চিঠি আছিল গতিকে তুমি যিকোনো খবৰ এটা পঠিয়াবলে হ'লেও তুমি দূৰলৈ চিঠিৰ মাধ্যমে দিও এনে পঠিয়াব লগীয়া হৈছিল গতিকে তাতে মানে বহুখিনিয়ে সময়ৰ পৰ লাগিছিল আৰু মানে আহা সময়ত খবৰ দিয়াৰ বাবেও বহুখিনি অসুবিধাৰ সন্মুখীন হোৱা গৈছিল কিন্তু যেতিয়াই মোবাইল ফোনৰ প্ৰচলন হ'ল বা টেলিফোন আহিল তেতিয়াই মানে আমি অতি সহজতে আমি ইজনে আনজনৰ লগত মানে যোগাযোগ ব্যৱস্থা স্থাপন কৰিব পাৰো তাৰোওপৰি মানে আমি ইয়াতে বহি ধৰা আমি সাত সাগৰ তেৰ নদী দি নদী শিপাৰে মানে থকা ব্যক্তিৰ লগতো মানে আমি আহ, যোগাযোগ ব্যৱস্থাৰ জৰিয়তে এই মোবাইল ফোনৰ জৰিয়তে আমি কথা কথোপকথন কৰিব পাৰো এতিয়া মানে ধৰা তোমাৰ হঠাৎ কিবা এটা সমস্যা হল তুমি মানে ঘৰলৈ হবৰ পঠিয়াব লাগে যে তুমি অহ, সমস্যা এটা হৈছে তুমি আও তোমাক মানে এনেকৈ সহায় কৰিব লাগে গতিকে তুমি মোবাইল ফোনটোৰ জৰি়তে খুব ধুনীয়াকৈ মানে ঘৰলৈ বা তোমাৰ বন্ধু বৰ্গলৈ তুমি ফোন কৰিব পাৰিবা কিন্তু মানে তেতিয়া দিনত মানে যদি হে চিঠিয়ে থকা তে তুমিতো এনেকুৱা নহয় যে তুমি বিপদত পইচাত চিঠি লিখি মাতিবা। এনেকুৱাতো মানে হ'ব নোৱাৰে গতিকে মানে এই মোবাইল ফোন টো আহাৰ পাছৰে পৰা বহুখিনি আমাৰ আহ, আমি লাভান্বিত হৈছো ইয়াৰ ওপৰি ধৰা যেনেকৈ মোবাইল ফোনৰ জৰিয়তে মানে আমি আজিকালি আহ, পইচাও পঠিয়াব পাৰো ইউ পি আই উম, মাধ্যমৰ জৰিয়তে গতিকে ই মানে অতি এক সুবিধাজনক বিষয় হৈছে। যেনেকৈ ধৰা মানে তুমি মই কলোৱে যে কিবা এটা বিপদ হঠাতে হল তোমাৰ? গতিকে তোমাক পইচাৰ প্ৰয়োজন হ'ল আৰু তোমাৰ ওচৰত যদি মোবাইল ফোনটোত থা ইউ পি আই মাধ্যম থাকে তেতিয়া মানে তুমি অতি সহজতে তুমি পইচা তুমি কাৰোবাক পঠিয়াবও পাৰিবা বা তুমি ল'বও পাৰিবা নিজে। গতিকে ভাবিছোৱাচোন কিমান মানে এক মানে সুবিধাজনক বিষ হয় হয়নে এইটো?
হয় হয় তুমি খুব সুন্দৰ কথা এটা কৈছা। মোবাইলটো ওলোৱাৰ পৰা ধৰি বহুত মানে সুবিধা হৈছে। ধৰা ঘ কিবা এটা আ খবৰ এটা আদান- প্ৰদান কৰিবলৈ হলে আগত তেটো চিঠি যোগেদি কৰিব লাগে এতিয়াতো আৰু সেই চিঠি যুগতো নাই, মোবাইলতে সকলোখিনি হয়। এতিয়া ধৰা তুমি কিবা এটা বিপদত পৰিলেও যে সেনেকে মোবাইলতে ধৰা পইচাটো পঠিয়াব পৰা এটা সুবিধা হৈছে সেইটো কাৰণে বহুতেই মানে এ মানে বহুতেই ভাল লগা এইটো এটা মানে হেৰি আৰু
হয় ঠিকেই ঠিকে এই এতিয়া মানে আৰু এই মোবাইল ফোনটো মানে হোৱাৰ পাছৰে পৰা আমি মই ভাবো আমাৰ মানুহবোৰ বা আমাৰ নৱপ্ৰজন্ম কিছুমান এলেহুৱা হৈ পৰিছে যেনে ধৰা মানে এতিয়া আগতে মই পৰিচালিত আমি খেলপথাৰত তচে মানে ল'ৰা- ছোৱালীয়ে খেলি থকা দেখিছিলো। কিন্তু আজিকালি তুমি মন কৰিবা খেলপথাৰত ল'ৰা - ছোৱালী তুমি নেদেখিবা। তেওঁলোকে মানে মোবাইল ফোনৰ জৰিয়তে মানে খেল খেলি থাকে, আমাৰ ওচৰতো মানে দুই- চাৰিজন মান এনেকৈ লৰা আছে যি মানে তেওঁলোকে মানে মোবাইল ফোনতে ভিডিঅ' গেম খেলি মানে তেওঁলোকে সময় অতিবাহিত কৰে গতিকে মানে এনেদৰে যদি তেওঁলোকে মোবাইল ফোনৰ জৰিয়তে খেল ধেমালি কৰে বা তেওঁলোকে যদি মানে শাৰীৰিক ভাৱে যদি খেলত খেলিবলৈ নাযায় খেলপথাৰত তেতিয়াহলে মই ভাবো এইটো মানে তেওঁলোকৰ মানে স্বাস্থ্যৰ প্ৰতিও বহুখিনি মানে আহ বা জটিল বা সমস্যাৰ সন্মুখীন হব যিহেতু মানে তেওঁলোকে মোবাইল ফোনত বেছি সময় দিয়াৰ বাবে চকুৰ অসুখ বা বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হব তুমি কি কোৱা এই ক্ষেত্ৰত?
মই মইতো তোমাৰ সৈতে একমত এই ক্ষেত্ৰততো অ তুমি যি কৈছা গোটেইখিনিতো সঁচা কথাই কৈছা এইটোত ময়ো তোমাৰ সৈতে একমত হৈছো কাৰণ কিয় মোবাইল ফোনটোত যেতিয়াৰ পৰা মানে মোবাইল ফোন ওলালে তেতিয়াৰ পৰা আজিকালি ল'ৰা - ছোৱালীক দেখিছো খেলা - ধূলা বন্ধই হৈ গ'ল। সকলোৰে হাতে হাতে যেতিয়া মবাইলটো আহিলে আগৰ আগৰ ল'ৰা - ছোৱালীয়ে ফিল্ডত গৈ ফুটবল খেলিছিলে, ক্ৰিকেট খেলিছিলে এ দৌৰিছিলে মানে বহুত মানে কিবা- কিবি ধৰা হেৰি কৰিছিলা, আজিকালি মোবাইলটো যে তিয়াই মানে আহি গ'ল মবাইলৰ যুগ হ'ল তেতিয়াৰ পৰাই ল'ৰা- ছোৱালী খেলা - ধূলা এইবিলাক সকলোবিলাক মানে পাহৰি গ'ল আৰু মোবাইলটোতে মানে
কিন্তু এটা ক থা মই এইখিনিতে ক'ব লাগিব যে এই মোবাইল ফোনৰ বা জৰিয়তে আমাৰ মানে যেতিয়া কভিড কভিডৰ সময় আছিল সেই কভিডৰ সময়ত কিন্তু আমাৰ বহুখিনি আমি আমাৰ উপকাৰ হৈছে যেনেধৰ আমি। মানে দূৰ দূৰণিৰ লোকক খবৰ পঠিয়াও বা, আমাৰ মোবাইল ফোনটোৰ জৰিয়তে যিমানে আমি এই সময়ত ছাত্ৰ ছাত্ৰী বা, এনেকৈ অফিচ কাছাৰী কৰা লোকসকলে মানে। অনলাইন শিক্ষাৰ জৰিয়তে মানে আমি লাভান্বিত হৈছিলো বা মোবাইল ফোনৰ সংযোগৰ জৰিয়তে মানে আমি বাৰ্তালাপ কৰিছিলো সেই সময়ত। যিহেতু আমি কতো ওলাই যাব পৰা অৱস টা নাছিল, সেই সময়ত হয়নে এই ক্ষেত্ৰত তুমি কি ক'বা?
একদম তুমি ঠিক কথাই কৈছা আকৌ এটা কভিডৰ, মানে সৰুতে ট্ৰফিকটো তুমি উলিয়াই দিয়া আৰু এটা বেলেগ মানে। মাদকতা মানে একদম। মনলে মানে আহি গৈছে আৰু সেই সময়ত মানে ঘৰৰ পৰা। কেনিও ওলাব পৰা নাছিলো অ ক'তো যাব পৰা নাছিলো। তেতিয়া এই মোবাইলটো থকাই মানে সকলো খা‌ খবৰ মোবাইলতে ল'ব পাৰিছিলো। বা দিব পাৰিছিলো সেইখিনিয়ে মানে উম। কভিড, সময়ত মোবাইলটোৱে বহুত মানে হেৰি দিলে আৰু মানুহক।
হয় হয়। সেই কভিড কালৰ সময় পৰা মানে মই ভাবো আমাৰ সমাজত বা আমাৰ, দেশত মোবাইল ফোনৰ প্ৰচলন মানে বাঢ়ি গ'ল সকলো মানে। এ ল'ৰা ছোৱালী ডেকা বুঢ়া আদি সকলোৰে হাতে হাতে মানে। তেতিয়া পৰা মানে এই মোবাইল ফোন বা স্মাৰ্ট ফোন হৈ গ'ল। গতিকে তুমি প্ৰথমবাৰৰ বাবে কেতিয়া মোবাইল ফোন লৈছিলা ক'বা নেকি।
মই, মই মেট্ৰিক পাছ কৰি যেতিয়া হায়াৰ ছেকেণ্ডৰী পঢ়ি আছিলোঁ। ছেকেণ্ড ইয়েৰ তেতিয়াহে মই মানে ম, মোবাইল লৈছিলো মই তাৰ আগত আমাক মা দেতাই মোবাইল দিয়া নাছিলে আমাৰ ইমান, মানে টকা পইচাও ইমান না, ছিল দিয়াচোন আমি খেতিয়ক মানুহ। সেইটো কাৰণে বহু পিছত মানে দিছিলে আৰু
কৈ মানে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছতে মই মানে। প্ৰথম মানে মোবাইল ফোন লৈছিলোঁ। গতিকে মোবাইল ফোনৰ ভাল বেয়া দুটা দিশ আছে যেনেকৈ সকলো বস্তুৰে। ভাল বেয়া দুটা দিশ থাকে ঠিক মোবাইল ফোনৰো ভাল। বেয়া সমানেই আছে দিশ। গতিকে আমি ইয়াৰ পৰা কেনেকৈ লাভান্বিত হ'ব পাৰো বা ইয়াৰ কেনেকৈ ভাল দিশখিনি। লৈ আগন্তুক দিনত আগবাঢ়ি যাব পাৰো। সেইটোকেহে আমি মানে চিন্তা চৰ্চা কৰি। আগুৱাই যোৱাটো মই মানে ভাবো তেতিয়া আমাৰ লাভ হব তুমি কি কোৱা এই ক্ষেত্ৰত।
ময়ো তোমাৰ সৈতে একমত তুমি যিটো কৈছা সেইটো খুব।
তেতিয়াহলে ঠিক আছে আজি আমি আৰু ইমানতে সামৰিছো আমি ধন্যবাদ জনাইছো এইখিনিতে আৰু
ধন্যবাদ ধন্যবাদ।